হয় শুনি আছানে
অ শুনিছো শুনিছো তুমি শুনিছা নে বাৰু
অ শুনিছো
অ কি কৰি আ ছা
উ মই তোমাৰ এয়া ভাত পানী খাই বৈ উঠি অলপ এনে ওলাই আহিছো অকণ উম তুমি কি কৰি আছা।
এ এ আছোহি বাকী খবৰ খাতি কেনেকুৱা।
খবৰ খাতি ভালেই বাৰু তোমাৰ ভাল নহয়।
অ ভাল ভাল ভাল উম একদম ভালেই বাকী তোমালোকৰ মা দেউতাহঁতক- খবৰ খাতি ভালে নহয়।
উম উম ঠিকে আছে বাৰু মাই দেউতাহতো।
অ তাকে বোলো বহু দিন হল তোমাল ফোন চোন কৰা নাই আজি। আজি বহুত দিনৰ মুৰত এ বোলো ফোন কৰিলো এই কথা কেইটামানো পাতিবলে আছিলে তাক- তাকে পাতো বুলি ফোন কৰিলো।
অ হয় নেকি ভালে কৰিলা বাৰু তাকে কি কথা আছিলে। বা
এই তোমাৰ এই এতিয়া যি অনলাইন শ্বপিং যে চলি যে আছে। যে মানে আজিকালিৰ দিনত অনলাইন, শ্বপিঙৰ যি গুৰুত্ব তাৰ ওপৰতে মানে কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু কথাটো।
অ হয় হয় বেয়া নহয় দেই বাৰু
হয় হয় তাকে মানে এতিয়া চাব গলে অনলাইন চপিং দ্বাৰা। কিন্তু আমাৰ আমি কিন্তু বহুত লাভান্বিত হৈছো আকৌ গম পাইছা নাই
হয় হয় সেইটো হয়।
মানে তুমি এতিয়া চাবাচোন দেই মানে তুমি যদি এতিয়া কিবা এটা বস্তু বজাৰ তাপা কিনি উম তেতিয়া তোমাৰ তেলৰ খৰচটোও যাব তাৰপিছত তোমাৰ এইটো সময়ো মানে সময়ো যাব।
কিন্তু তাৰ পৰিৱৰ্তে যদি তুমি যদি অনলাইন শ্বপিং যদি কৰা অনলাইন শ্বপিং কৰাৰ লগতে কি হয় মানে। কৰিলে কি হয় তোমাৰ তেলৰ খৰচটো বাচি যায় আৰু তোমাৰ সময়ো বাচি যায় হয় নহয় বাৰু
উ হয় হয়।
আৰু তুমি মানে এইটো কি বুলি কয় যি ভাল লাগে তুমি মন পচন্দ মতে ধুনীয়াকে দাম দৰ মাৰি এ বোলে এই দাম অলপ বেছি হৈছে বেলেগ এটা চাওঁচোন বুলি কয় যদি দামিও বস্তু পাব পাৰা তাপা দামিও বস্তু পাব পাৰা তুমি মানে আৰু ভাল কোৱালিটো পাব বা বেয়া কোৱালিটো পাব বা, তুমি তেনেকে মানে আনিব পাৰা আচলতে হয় নহয় বাৰু।
উম উম হয় সেইটো হয়।
মানে আমাৰ ভাল সেইকাৰণে আমাৰ ভাল আ হৈছে বাৰু। কিন্তু এটা কথা আকৌ, তোমাৰ এতিয়া তুমি যদি বজাৰত যদি কক পনিবলৈ যদি যোৱা,
হয় হয়।
উম কাপোৰ আনিবলৈ গ'লে তুমি বজাৰত মানে তুমি এতিয়া কাপোৰটো চালা, তোমাক এতিয়া ভাল মানে বেয়া কাপোৰটো তোমাক এয়া এতিয়া ভাল কাপোৰ বুলি কৈ একদম ধুনীয়াকে দি পঠিয়াই দিব পাৰে আৰু। তুমি যদি বজাৰ কৰিবলৈ যোৱা। কিন্তু তাৰ তুলনাত যদি তুমি এতিয়া, মানে অনলাইন শ্বপিং যদি কৰিব যোৱা, অনলাইন শ্বপিং কৰাৰ লগতে লগে লগে কি হয় মানে। এ তাত মানে তোমাৰ হেৰি মানুহ বোৰে যে মানে কাপোৰবোৰ যে কিনে যে, এই কাপোৰবোৰ কিনি পাই তাত মানে ৰিভিউ দি থয় মানে, ৰিভিউ মানে তোমাৰ এ ক মানে কোৱালিটি কেনেকুৱা পালো, মানে মন পচন্দ মানে আহিছে নাই। সেইবোৰ মানে দিয়া থাকে যায়, সেইকাৰণে আমাৰ মানুহবিলাকে সেইটো চায়ো মানে কিনিবলে ভাল হয় আৰু মানে অনলাইন শ্বপিংটো কৰিবলে আচলতে।
উম হয় হয়।
উ সেইবাবে অনলাইন শ্বপিং, এইটো বহুত মানে ভাল কথা হৈছে। মানে তোমাৰ এতিয়া এ এতিয়া গাও বিলাকৰ মানে গাঁওৰ পৰা এতিয়া তোমাৰ গাও খনৰ পৰা চহৰ খলৈ যাবলৈ হলে কিবা বস্তু এটা আনিবলে তোমাৰ কি টকা পইচা খৰচ হৈ যাই, আৰু সময়ো কি গুচি যায়। এদিন - মানে গুচিয়ে যায় আৰু। কিন্ত তাৰ তুলনাত যদি তুমি এতিয়া অনলাইন শ্বপিং যদি কৰা, তোমাৰ একদম এনেকে ঘৰত আহি মানে গাঁৱৰ যিমান উলি- গলি ভিতৰত হলেও তোমাৰ উলিয়াই - আগলিয় আহি পেলাই তোমাক ঘৰত দি থৈ যাবহি, অনলাইন শ্বপিংৰ বস্তু হয় নে নহয়?
হয় হয় সেইটো হয়।
আচলতে বহুত ভাল কথা ক অনলাইন শ্বপিংটো। উম আজিকা - লি কি হৈছে, আজিকালি আমাৰ যি নতুন প্ৰজন্ম, তেওঁলোকেও মানে সেই যি ডিজিট - ম মানে এ সেইবোৰ মানে মোবাইলত হওক, কম্পিউটাৰ হওক, অ সেইবিলাক মানে বুজি পোৱা হ'ল। যে আজিকালি ল'ৰা ছোৱালী বিলাকে সেইকাৰণে সিহঁতে আজিকালি বজাৰলৈ মানে যাবলৈ মানে এৰিয়ে দিছে। ডাইৰেক্ট একদম তেকে অৰ্ডাৰ কৰি দিয়ে, ঘৰত আহি পাই যায় সি অনলাইন শ্বপিং হয় নে নহয়।
হয় হয়টো।
ইয়াৰ পৰা তুমি মতামত দিয়াচোন বাৰু অলপ।
হ তুমি, আচৰ কথা খিনি ক'লাহে কোহিয়া যি সুবিধা অসুবিধা। এতিয়া সেই কলাই আচলতে। এতিয়া আমাৰ বৰ্তমান সময়ত মানে যি ইন্টাৰনেট আৰু স্মাৰ্টফোনৰ ব্যয়ৱহাৰ, মানে যিমানে বৃদ্ধি পাই গৈছে, তাৰ লগে - লগে যি তোমাৰ অনলাইন শ্বপিং আছে, সেইটো আমাৰ মানে জ- দৈনন্দিন জীৱনত এটা অ' মানে গুৰুত্ব হৈ পৰিছে মানে। এতিয়া আগৰ মানুহ আগৰ মানুহে বজাৰলৈ গৈ পেলাই তেওঁলোকে বস্তুসমূহ কিনিছিল। কিন্তু এতিয়া কি হয় ঘৰতে বহি পেলাই বস্তুটো অৰ্ডাৰ কৰি দিলে, সিফালে ঘৰত পাইহে পাই যায়হি। সেইটো এটা অ' সেইটো এটা বহুত মানে ডাঙৰ সুবিধা হৈছে আচলতে।
সুবিধা হৈছে, হয় - হয়।
কিন্তু তুমি যি সুবিধাখিনি ক'লা, তাৰ পৰিৱৰ্তে কিছুমান অসুবিধাও
অসুবিধা, অ' হয় - হয়। অসুবিধা নথকা নহয়, আছে বাৰু, অসুবিধা হয়।
আমি ধৰা, বহু সময়ত এ- মানে এনেকুৱা দেখিবলৈ পাও যে, মানে কি হয় তুমি যেতিয়া বজাৰলৈ গৈ পেলাই এটা বস্তু এটা কিনিবা, তোমাৰ মতে তোমাৰ সেই বস্তুটো তুমি কিনিব পাৰা। কিন্তু অনলাইনত কি হয়, তোমাৰ তাত চাইজখিনি মানে তাত দিব লাগে। কিন্তু কেতিয়াবা ক্ৰমে কি হয়, সেই যি জোখটো আছে, সেই জোখটো মানে তোমাৰ খেলি-মেলি হোৱাৰ ফলত, আমাৰ কাপোৰটো মানে পিছত মানে নিজৰ ছাইজত নহয় মানে। সেইটো খেলি-মেলি হৈ যায়। তেনে ক্ষেত্ৰত কিছু মান মানে অসুবিধা দেখা যায়। আৰু এটা মানে আটাইতকৈ ডাঙৰ সমস্যা কি হৈছে আমাৰ যি এ এতিয়া মানে অনলাইনৰ কিছুমান ফ্ৰোড চলি থাকে। কিছুমান ধৰা, ভুৱা- মানে ভুৱা কিছুমান ৱেবচাইট থাকে। সেই সমূহত কি কৰে, মানে কিছুমান ফেক অফাৰ তেওঁলোকে দেখাই দিয়ে।
হয় - হয়।
সেই যে- যেতিয়া মানে অফাৰখিনি তেতিয়া কি হয় মানুহজন মানে মানুহজনে ভাবে ইয়াত অ' দেখোন বৰ কম- বহুত কমতে মানে বস্তুখিনি পাই আছোঁ। ইয়াৰ পৰাই কিনি লওঁ বুলি তেওঁলোকে ভাবে। কিন্তু তাৰ ফলত কি হয়, সি যি মানে এ ফ্ৰ- ফ্ৰোড চলাই থাকে, সেই মানুহবিলাকে সেই তাৰ পৰা সুবিধা লৈ পেলাই, তেওঁলোকে কি কৰে, কিছুমান অ' টি পি তেওঁলোকে অফাৰ কৰে। আৰু তেওঁলোকে যদি সি অ' টি পিসমূহ তাত দিব, তাৰ ফলত তেওঁৰ মানে সম্পূৰ্ণ যি বেংকৰ ডিটেইলছ হওঁক, বেংকৰ টকা-পইচা, চবখিনি মানে তেওঁলোকে লৈ লয়। তেনেকুৱা কিমান ফ্ৰোড চলি থাকে। হয়।
উম, হয়। এতিয়া তুমি যিখিনি কথা ক'লা, সেইখিনি ভাল কথা ক'লা। আৰু আচলতে আমি মানুহবোৰে কথাবোৰ মানে বুজি পাইহে কামটো কৰিব লাগে। আ চলতে চাই-চিতি লব লাগে, এ আচলতে কিবা এটা বস্তু অনাৰ আগত। মানে সেই বো- মানে সেইটো সঁচা হয় নে নহয়, সেইটো মানে পৰীক্ষা-নি ক্ষা কৰি চাই ল'ব লাগে। আৰু এটা কথা কি গম পাইছা নাই? তুমি যেনেকে ক'লা, তাৰ মানে অনলাইন শ্বপিঙৰ বেয়া গুণো আছে। এ আৰু এটা কথা কি হয় গম মানে অনলাইন শ্বপিং যদি তুমি কৰিবলৈ লোৱা নহয়, সেইটো একদম নিচা লগা নিচিনা হৈ গুচি যায় আকৌ। মানে তু- তুমি এতিয়া ধৰি লোৱা তুমি আজি কিবা এটা বস্তু আনিলা নহয় তোমাৰ হাতত পইচা আছে। তোমাৰ আকৌ হাতত যেতিয়া তোমাৰ পইচা পাবা, তুমি তোমাৰ যেন এনেকুৱা লাগিব, এই এইটো বস্তু মোক কমি আছে, এইটো মই লৈ আনোঁ। বুলি কৈ পেলাই মানে অনলাইন শ্বপিঙৰ পৰা আনিবলৈ মন গুচি যায় একদম।
হয় - হয়।
সেইটো মানে নিচা লগা নিচিনা হৈ গুচি যায়। কাৰণ তুমি এতিয়া এটা ধ- চোৱা- চাব- চাবা দেই, তুমি এতিয়া বজাৰলৈ যাবলৈ হ'লে তুমি মানে চিন্তা হয় যে, বজাৰলে যাম, অ' সময় যাব। মানে চব মেনেজ কৰিহে ব জাৰলৈ যাব লাগে। কিন্তু তোমাৰ এতিয়া অনলাইন শ্বপিংটো কৰিবলেটো তোমাৰ একো প্ৰয়োজনে নাই। অ' দুই মিনিট, তিনি মিনিট, অ' দুই মিনিট - তিনি মিনিট, অ' লাগিলে আধা ঘণ্টা, তোমাৰ বস্তুটো বিচাৰোঁতে লাগিব, আধা ঘণ্টা লাগিব দেই। এ তোমাৰ সেই সময়তে হৈ সেইকাৰণে আজিকালি মানুহ বিলাকে মানে সেইটো নিচা লগঙা নিচিনা হৈ গৈছে।
হয় হয়।
আৰু এটা কথা হ'ল কি অনলাইন শ্বপিং মানে যে অকল কাপোৰৰ বজাৰ কৰা সেইটো নহয় আকৌ। তোমাৰ এতিয়া অনলাইন শ্বপিং মানে এতিয়া তোমাৰ এই ফুড ডেলিভাৰী যে সেইটো শুনিছা নে তুমি? মানে তোমাৰ ঘৰত যে আহি পেলাই যে এইবোৰ অ খোৱা বস্তু যে দি থৈ যায় হি।
উম উম হয়।
সেইটো সেইটো কিন্তু সেইটো ভালেই হৈছে বাৰু সেইটো আমাৰ মানুহৰ কাৰণে কিছুমানৰ কাৰণে ভাল হৈছে। মানে কিছুমানৰ এই মানে দিনটো ভাগৰে যুগৰে কাম কৰি আহে তাৰ পৰাৰা ৰাতি হলে মানে। তেওঁলোকৰ অলপ খানা পিনা বনাবলৈ দেৰি হয় কাৰণে তেওঁলোকে ধুনীয়াকে অৰ্ডাৰ কৰি পেলাই লৈ আনে উম! সেইটো সেই ফালৰ পৰা কিন্তু ভালে হৈছে কিন্তু এটা কথা আকৌ সেই তাত কিন্তু বহুত ছেফটিৰ থাকে আকৌ মানে, তুমি এতিয়া চাবা, তোমাক এতিয়া তুমি এতিয়া মানে ফুদ ডিলিভাৰী কৰিবলে তুমি কিবা এটা বস্তু অৰ্ডাৰ দিলা দেই তাৰপা সেই খোৱা বস্তুটো আহিলে অহাৰ লগে- লগে সেইটো যদি কেতিয়াবা যদি বেয়াও থাকিব পাৰে মানে বা আগ গৰ বস্তু মানে বনাই মেলি ধুনীয়াকে গৰম কৰি পেক কৰি তোমাক দি দিব পাৰে আ সেইটো যদি যেতিয়া তুমি খাবা তোমাৰো একদম শৰীৰতো একদম বহুত লো কচান হ'ব হয় নহয় বাৰু সেইকাৰণে মই- মই আৰু এটা কথা আকৌ মানে তুমি এতিয়া যিমান কষ্ট কৰি হ'লেও মানু হে ঘৰত যেতিয়া ধুনীয়াকে ভাত কেইটা বনাই খাই সেইটো মানে আমিজটো এটা বেলেগ থাকে আৰু।
উম, এইটো সঁচা কথা দেই।
আজিকালি মানুহ বিলাক কি হৈছে, একদম এলেহুৱা হৈ গুচি গৈছে যে সেইকাৰণে একদম এই বোলে টকা পইচাও থকা আজিকালি মানুহ বিলাকৰ হাতত আকৌ টকা পইচাও থাকে যে, সেইকাৰণে মানে ফটক কে তেনেকে অৰ্ডাৰ কৰি দিয়ে বচ স্তু বিলাক আচলতে, উম আৰু এদিন অৰ্ডাৰ কৰা লগ লগে- লগে পিছদিনাখনৰ পৰাও একদম সেইটো এই মানে লেঠা লগা নিচিনা মানে হেৰি লগা নিচিনা হয় যায় আৰু মানে এই আজি ভাত নবনাও আজি অৰ্ডাৰ কে দি দিওঁ তেনেকে তেনেক কে দি- দি আৰু সদায় মানে তেনেকুৱাই হৈছে আৰু কথাটো ক'বলৈ গ'লে, সেইবাবে আমি আচলতে সেইবোৰ বেয়া কথা হোৱা নাই বাৰু ভালেই হৈছে তোমাৰ ঘৰতে এতিয়া তোমাক এ বস্তু দি থৈ গৈছে হি খাবলে তোমাৰ সময় বাচিছে বনোৱাৰ তোমাৰ সময়-চময় বাচি গৈছে সেইটো কথা কাৰণে ভালে হৈছে কিন্তু কিছুমান ক্ষেত্ৰত মানে আমাৰ বেয়াও হৈছেতো সেইবোৰ কথাও আমি চিন্তা কৰিব লাগে আৰু তুমি যেনেকে ক'লা এ কাপোৰ চাপোৰ আনিলে তাত মানে তোমাৰ চাইজটো কেতিয়াবা খেলি মেলি হৈ গুচি যায় হয় নহয়। উম আৰু কেতিয়াবা তুমি চাবাচোন এই ডেলিভাৰী বয় বিলাক যে সেইবোৰ কিছুমান কিন্তু বহুত বেয়া থাকে আকৌ। সিহঁতেও কিছুমান মানে কিবা কিবি গণ্ডগোল লগাই মেলি সিহঁতে মানে বেছিকে পইচা ভৰোৱাই দিয়ে কেতিয়াবা।
হয়- হয়।
কেনে মানে চবকে বেয়া বুলি কোৱা নাই ভালো থাকে আৰু ভালৰ মাজত আকৌ বেয়াও থাকে ন দুই এ এটা, সেইকাৰণে কৈছো আচলতে ক'বলৈ গ'লে তুমি নিজে যেতিয়া গৈ পেলাই কিবা এটা বস্তু ক'বাৰ পৰা কিনি আনিবা সেই টো মানে তাৰ এটা ছেফটি থাকে কিন্তু তুমি যেতিয়া কিবা এটা বস্তু অৰ্ডাৰ দি দিবা তোমাক য যেনিবা আজি কিবা এটা বস্তু লাগে তুমি এসপ্তাহৰ আগতে অৰ্ডাৰ দিলা আজি যদি কেনেবাকে যদি নাহিলে তোমাৰ কি হ'ব, সেইকাৰণে তুমি যদি গৈ নি জে বজাৰলৈ গৈ যদি তুমি কিনি আনিলাগে তুমি একদম নিশ্চিন্ত মনে থাকিব পাৰা।
উম, সেইটো হয়।
সেইয়াই আৰু এতিয়া তুমিও এতিয়া গম পালাই অনলাইন শ্বপিংটো কেনেকুৱা কথা মওঁ গম পালো ময়ো তোমাৰ পৰা অলপ শিকিলো তুমিও মোৰ পৰা অলপ এটা দুটা চাগে শিকিব পাৰিলা বুলি মই ভাবিছো, উম- উম। তাকে বাৰু আজিলৈ হ'ব দিয়া বেলেগ এদিনা আকৌ কথা পাতিম বেলেগ এটা বিষয় লৈ।
হয়- হয় নিশ্চয় কৰিবা।
উম বাৰু হ'ব দিয়া।
উম।